শুনিছানে, অ শুনা পাইছো দিয়া। বাকী কোৱা। কি খবৰ।
আছোঁ ভালেই। তোমাৰ কি খবৰ?
মোৰো ভালেই আহ বিশেষ ঠিকেই আছো বৰ্তমান। খুব বেছি ভাল নহ। খুব বেয়াও নহয় মাজতে আছো আৰু।
আচ্ছা
তাকে ভাবিছো আজি অলপ আমি প্ৰিয় খাদ্যবোৰৰ বিষয়ে অলপ কথা পাতো নেকি
হয় হয় নিশ্চয় কথা পাতিব পাৰি দেই। এই বিষয়টো এটা বহুতে ভাল বিষয় হয়। খাদ্যৰ বিষয়ে কথা পাতিবলৈ পালে মোৰো বহুত ভাল লাগিব।
ঠিকেই ঠিকে বাৰু পোনপ্ৰথমে তুমি কোৱাচোন তোমাৰ প্ৰিয় খাদ্য কি কি?
অ মোৰ প্ৰিয় খাদ্য বুলি ক'লে মানে প্ৰিয় খাদ্যতো বহুখিনিয়ে আছে তাৰে ভিতৰত মানে মোৰ আটাইতকৈ মানে বেছি ভাল পোৱা এটা প্ৰিয় খাদ্য হ'ল বিৰিয়ানী যাৰ যাৰ মানে সুগন্ধি চাউল মছলা আৰু আৰু মাংসৰ যিটো পোৱা সেইটো মোৰতো বহুত ভাল লাগে আৰু আহ তাৰ যিখিনি মানে যি দেখিবলৈও ধুনীয়া হয় বা খাবলৈও সোৱাদযুক্ত হয় নহয়নে বাৰু বাৰু তোমাৰ কি প্ৰিয় প্ৰিয় খাদ্য
মোৰ প্ৰিয় খাদ্য ক'বলৈ গলে হৈছে তোমাৰ মই মাছ ভাগ খাওঁ তাৰপৰি মই গাহৰি ভাতটো মোৰ অতিকৈ প্ৰিয় তোমাৰ
হয়
মই গাহৰি ভাত খাই মই বহুত আনন্দ পাওঁ।
হয় হয় ঠিকেই কৈছা।
হয় আৰু মানে যিহেতু গাহৰি ভাত দক- অসমীয়াসকলৰ জনপ্ৰিয় খাদ্য দিয়াচোন উম
নাই মই আচলতে গাহৰি ভাত খাই বেয়া পাওঁ। মই মাছতো খাওঁ মই মাছ ভাতটো ভাল পাওঁ বাৰু। আৰু তেনেকে মই কলোং মই মোৰ বিৰিয়ানী বিৰিয়ানীটো মোৰ পচন্দৰ হয় মোৰ ভাল লাগে খাই। পিনে
আচ্ছা তুমি কোনটো মাছ বেছি পছন্দ কৰা বাৰু?
মই বেছিকৈ ৰৌ, চিতল আৰু ভকুৱা মাছ এইকেইটা মানে মোৰ বেছিকৈ পচন্দৰ মাছ হয়। বিশেষকৈ মানে মাছৰ টেঙা বহুতে ভাল লাগে। তোমাৰ ভাল লাগে নে বাৰু মাছ? মাছৰ টেঙা
হয় হয় ম টেঙা টেঙাই দি মাছ বনালেও এ কিন্তু মোৰ সোৱাদ লাগে হয় এইটো মই নকওঁ যে এইটো মোৰ অ মানে অ মানে ভাল নালাগে বুলি টেঙা টেঙা টেঙা মাছ গৰম দিনত কিন্তু বৰ ভাল লাগে খাই।
হয় হয় আৰু মানে গৰমৰ দিনত বাৰু বহুতখিনি সহায়ো কৰে মাছৰ মা টেঙাদি মাছ খালে।
হয় হয় এনেই তুমি বাৰু কিমান সঘনাই বিৰিয়ানীবোৰ খোৱা
অ মই ক'বলৈ গ'লে সপ্তাহত এবাৰ বা দুবাৰেই খাওঁ বেছি নাখাওঁ বাৰু বেছি খালে স্বাস্থ্যৰ বাবেও ভাল নহয়তো সেইবাবে মানে নিজৰ স্বাস্থ্যটো কো চাব লাগিব আৰু নিজৰ প্ৰিয় খাদ্যৰ উওপৰতো মানে ধ্যান দিব লাগিব ন সেইবাবে এ মই বেছিকৈ নাখাওঁ সপ্তাহত এবাৰ বা দুবাৰেই খাওঁ
অ মই খাওঁ বাৰু মই বিৰিয়ানী খাইছো মই তোমাৰ কলকাতাত বিৰিয়ানী তাৰ পৰা অঁ, কলকাতা বিৰিয়ানী বা দেলহী বিৰিয়ানী এইবোৰ খাইছোঁ হয়। মোৰ বেয়া নালাগে ঠিক সঠিক মানে, অঁ আৰু তোমাৰ এনেই তুমি কিবা মিঠাই চিঠাই এইবোৰো কিবা খাই ভাল পোৱা নেকি? ৰসমলাই কিবা কিবি এইবোৰ?
হয়, মোৰ মানে প্ৰিয় মিঠাই হ'ল ৰসমলাই। ঠিকে কৈছা তুমি এইটো, আৰু ৰসমলাইটো খাই মোৰ বহুতে ভাল লাগে। তাতে মানে মিঠাইটো কোমল হয় ন আৰু খোৱাৰ লগে লগে মানে মুখৰ নাথাকে একেবাৰে পমি যায়, সেইকাৰণে খাই মোৰ বেছি ভাল লাগে সোৱাদটো। তোমাৰ বাৰু প্ৰিয় মিঠাই কি?
মোৰ প্ৰিয় মিঠাই ক'বলৈ গ'লে, মোৰ, ৰসগোল্লা যোনটোক কয়। ৰসগোল্লা, সেইটোৱে মোৰ প্ৰিয় মিঠাই। আৰু তাৰোপৰি তুমি যি ক'লা ৰসমলাই, ৰসমলাইও, যিহেতু গাখীৰ দি বনাই, যিহেতু, তো সেইটো বেয়া নালাগে। সেইটোও ভালেই লাগে। হয়। এনেই সাধাৰণ, খাবলৈ সোৱাদযুক্ত হয়, কিন্তু মই ভাবোঁ আমাৰ খাদ্যয়বোৰ, প্ৰিয় খাদ্য যিয়ে নহওক, প্ৰিয় খাদ্যটো হ'ল, তোমাৰ, তুমি যেনে ক'লা বিৰিয়ানী মই ক'লো বা মিঠাই, এইবোৰ মানে খাদ্য যিবোৰ এই আমি খাওঁতে এতিয়া বহুতৰ তুমি লক্ষ্য কৰিবা যে, বহুতৰ প্ৰিয় খাদ্য তোমাৰ ফাষ্ট ফুডটোৰ খাই। তোমাৰ চাওমিন খাব মম' খাব এইবোৰ তেওঁলোকৰ প্ৰিয় খাদ্য। কিন্তু মই ভাবোঁ এইবোৰ, হয় এইবোৰ খাদ্যয়ই কিন্তু ইমান, অ'হ তোমাৰ, শৰীৰটোক ইমান, মানে সহায় নকৰে, শৰীৰটোক বিকাশ হোৱাত ইমান এটা সহায় নকৰে।
হয়, শৰীৰৰ বাবে ক্ষতিকাৰক হয় এই খাদ্য। ময়ো একেই ভাবোঁ, তুমি যিটো ক'লা, তোমাৰ কথাৰ লগত মই একমত। কাৰণ এইবোৰ খাদ্য মানে ময়দাযুক্ত হয় ন, আৰু এই ময়দা, যুক্ত যিবিলাক খাদ্য থাকে, সেইবোৰে মানে আমাৰ শৰৰীৰ, শৰীৰৰ বহুতে ক্ষতি কৰে। অ'হ, যিবিলাক বস্তু আটাৰে বনোৱা হয়, সেইবোৰ খাবলৈ ভাল বা সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে ফলপ্ৰসূ হয়, কিন্তু যিবিলাক ময়দাযুক্ত বা বহুতো বিভিন্ন ধৰণৰ তেলেৰে বনোৱা, বেলেগ বেলেগ তেলেৰে বনোৱা সেইবোৰ মানে খাবলৈ আমাৰ বাবে, স্বাস্থ্যৰ বাবেও মানে হানিকাৰক হয়। যিয়ে আমাৰ স্বাস্থ্যও বেয়া কৰে আৰু আমাৰ, আমি নিৰোগী হৈ থাকিব নোৱাৰোঁ। ‌ বিভিন্ন ধৰণৰ ৰোগে আমাৰ স্বাস্থ্যত আঘাত কৰে বা বিভিন্ন ধৰণৰ, বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা পোৱা যায়। নহয় নে বাৰু?
হয়, হয়, এতিয়া মই তোমাক অ'হ মোৰ উদাহৰণ দিও, মই তোমাৰ হোটেললৈ গ'লে প্ৰায়ে তোমাৰ চিঙৰা আৰু এটা ৰসগোল্লা খাও। ত' এই চিঙেৰা বা ৰসগোল্লা যিটো খাও তো চিঙেৰা এইটো তোমাৰ সপ্তাহত এদিন বা দুদিন খোৱাটো বেলেগ কথা। কিন্তু তুমি যদি সদায়, সেইটো তোমাৰ অভ্যাস গঢ় লৈ উঠে, তো তোমাৰ এই, এই বস্তুটোৱে মানে তোমাৰ মানে বহুত ক্ষতি কৰে। মানে বহুত ক্ষতি কৰে, যেনে তোমাৰ গেষ্ট্ৰিক, নানা ধৰণৰ বেমাৰ, তোমাৰ পেটৰ বিষ এইবোৰ নানা ধৰণৰ হ'ব, হয় মানে যিহেতু তুমি ক'লে ময়দা দি বনাই। তেওঁলোকে হোটেলবোৰত, কিছুমানত হোটেলত কি কৰে, তেওঁলোকে তেলবোৰ মানে, তেওঁলোকে নতুন সদায় ইউজ, সদায় মানে নতুন তেলবোৰ ব্যৱহাৰ নকৰে। তেওঁলোকে তোমাৰ পুৰণা তেলতে তেওঁলোকে তাতেই বনাই দিয়ে, মানে যিখিনি তেল তেওঁলোকৰ বাচি যায়, অঁহ, আগদিনাখনৰ তেল যিখিনি বাচি যায়, হয়তো তেওঁলোকে তাতেই গৰম কৰি দিয়ে, খাবলৈ। ত' সেইখিনিয়ে মানে শৰীৰৰ ক'বাত নহয় ক'ৰবাত অপকাৰ কৰে।
হয়! ঠিকে কৈছে আৰু আমি গমোঁ নাপাও ন, যে অঁহ তেওঁলোকে কেনেধৰণ ৰ অ' কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা টো ব্যৱহাৰ কৰিছে বা কেনেকে পৰিষ্কাৰ কৰি ৰাখিছে, নিজৰ বনোৱা ঠাইখিনিৰ বা পাকঘৰটো, আৰু কেনে ধৰণৰ খোৱা খাদ্য বস্তু, সতেজ খাদ্য বস্তু ব্যৱহাৰ কৰিছে নে আগদিনাখনেৰে, মানে বাচি খাদ্য বস্তু ব্যৱহাৰ কৰিছে বা কেনেধৰণৰ তেল, যেনেদৰে তুমি ক'লা কেনেধৰণৰ তেল ব্যৱহাৰ কৰিছে! এই সকলোবোৰ মানে আমি একো গম নাপাওঁ। আমি যেতিয়া যিকোনো এখন মানে হোটেললৈ, খাবলৈ যাওঁ, তেতিয়া আমি অকল বস্তুটো অৰ্ডাৰ হে দিওঁ। কিন্তু তাতে তেওঁলোকে আনি দিয়া খাদ্য বস্তুটো সতেজ নে, আগদিনাখনৰে বাছি হয়, সেইটো বস্তু আমি গম নাপাওঁ। কিন্তু সেইবোৰ খালে তেতিয়া, আমি তেতিয়া আমি গৈ পিনে পিছত বস্তুটো আমি খাবলৈ বেয়া হয়। আহ তেতিয়া আম-আমাৰ কিছুমান হা খাদ্য বস্তু যদি সতেজ নাথাকে আগদিনাখনত বাচি থাকে সেইবোৰে আমাৰ স্বাস্থ্যৰ ওপৰতো বহু খিনি প্ৰভাৱ পেলাই, যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হয় পেটৰ বিষ হওক বা যেনেকে তুমি ক'লা গেষ্ট্ৰিক আহ এইবোৰো মানে আমাৰ হোৱা দেখা পোৱা যায়। বহুখিনিয়ে মানে ৰোগে দেখা দেখা দিয়ে যদি আমি ভালদৰে স্বাস্থ্যকৰ খাদ্য নাখাওঁ বা, ঠিক আছে বাৰু খাব লাগে নিজৰ সোৱাদযুক্ত খাদ্য কিন্তু সপ্তাহত এবাৰ বা দুবাৰ কিন্তু, আহ উ দৈনদিন হিচাপে খালে সেই, যিকোনো বস্তুৱে এ অতিমাত্ৰা হিচাপে ব্যৱহাৰ কৰিলে বা অতি মাত্ৰা হিচাপে খালে সেই বস্তুবোৰে আমাৰ শৰীৰৰ ওপৰত বহুখিনি প্ৰভাৱ পেলোৱা দেখা যায়, নহয়নে?
হয় হয়। বাৰু তোমাৰ এনে তুমি ফল খোৱা নে ফল?
হয়, খাওঁ খাওঁ।
কি বাৰু?
মোৰ প্ৰিয় ফল হৈছে আম, মানে গৰমৰ দিনত আহ পকা আম খাই মই বহুতে ভাল পাওঁ। তোমাৰ বাৰু কি আ প্ৰিয় ফল?
মোৰ প্ৰিয় ফল হৈছে তোমাৰ কমলা, লগতে কল এইটো টা খুবেই খাওঁ, কমলা যিহেতো তা ভিটামিন চি থাকে আৰু স্বাস্থ্য বাবে অপ-উপকাৰী আৰু কল খালে কয় যিহেতু কল খালে হ'ব হাতীৰ সমান বল এক এ এষাৰ কথা আছে যিহেতু, ত কল খালে মানে তোমাৰ হ মানে গটেই দিনটো মানে তোমাৰ কাম কৰি কাম বোৰ কৰিবলৈ তোমাৰ মানে এটা, ওতেচ মনতটো সতেজ থাকে মানে এটা মানে এটা ধনাত্মক হেৰি আহে মানে। খালে মানে। ত সেইটো এটা মানে তোমাৰ আৰু বহুত- তো তোমাৰ বহুতো, শৰীৰ চৰ্চা যি- বোৰে কৰে তোমাৰ, ব্যায়াম কৰে। ব্যায়াম কৰা আগতে যদি কলটো খাই লোৱা তেতিয়াহ'লে মানে আহ, ম-মানে ব্যায়াম কৰাতো সুবিধা হয় তোমাৰ, অলপ শক্তি হয়। এনে তো-তোমাৰ মতে বাৰু ঘৰত বনোৱা খাদ্যবোৰ ভাল নে, বাহিৰৰ খাদ্যবোৰ ভাল?
মই ভাবোঁ যে ঘৰত বনোৱা খাদ্যবোৰ খাবলৈ বেছি ভাল। কাৰণ সেইবোৰ পৰি ভালদৰে পৰিষ্কাৰ-পনি পৰিচ্ছন্নতাৰে বনোৱা যায় আৰু আ পুষ্টিকৰ হয় আৰু নিৰাপদমুক্ত হয়। কাৰণ আ যেনেকে মই ক'লো যে ৰেষ্টিৰেণ্ট, ৰেষ্টুৰেণ্টৰ খাদ্য মানে কেতিয়া- কেনেকৈ বনায় বা কি পৰিৱেশত বনায় সেইটো আমি গম নাপাওঁ, বা এইটো আমি জানিব নোৱাৰোঁ। কিন্তু ঘৰত যিবোৰ খাদ্য বনোৱা যায়, সেইবোৰ আমাৰ চকুৰ সন্মুখত বন, অ অ হয়। বা আমি নিজে বন অ বনাওঁ, তেতিয়া সেইবোৰ আমি গম পাওঁ যে আমি কিমানখিনি পৰিষ্কাৰ পিৰচনত তা আহ অ, মানে অৱলম্বন কৰি পিনে খা-খাদ্য বস্তুবোৰ বনাইছোঁ বা কেনেদৰে বনাইছোঁ। আহ কি তাতে কি কি মছলা বা কি কি তেল ব্যৱহাৰ কৰিছোঁ, সেইবোৰ আমি নিজে গম পাওঁ। সেইবাবে মই ভাবোঁ যে চকুৰে দেখি দেখা পাই থকা বস্তুখিনি খা- খালে আমাৰ বেছিশি অ, বেছি মানে, হম, আমাৰ বাবে বেছি উপকাৰী হয় সেইবোৰ বস্তু। আহ, তুমি কি ভাবা বাৰু, তুমি তোমাৰ মতে ঘৰৰ খাদ্য ভাল নে বাহিৰৰ খাদ্য?
মই, মোৰ মতেও তোমাৰ, মই তোমাৰ সৈতে একদম একমত। আৰু ঘৰৰ খাদ্যক কোনো বাহিৰৰ- খাদ্যই তোমাৰ পিছ পেলাব নোৱাৰে বা, ঘৰৰ খাদ্যৰ লগত আমি আহ, বাহিৰৰ খাদ্যৰ তুলনা কৰিবই নোৱাৰোঁ হিচাপ মতে। ঘৰত বনোৱা মাৰে হাতেদি বনোৱা খাই দ্য, তাতে তোমাৰ প পৰিষ্কাৰ-পৰিচ্ছন্নতা এইবোৰ অ সকলো দিশৰ পৰা আমি চাই-মেলি তাতে খাদ্য বনে। ত ঘৰত আমাৰ যিবোৰ খাদ্য বনোৱা হয়, আমি হয়তো চব্‌জি-তব্‌জিবোৰ ধুই পেলাই হেৰি বনাওঁ বা হেৰিকে খাওঁ। ত' সেইবোৰ খাদ্য মানে তোমাৰ সেইবোৰ খাদ্য আমাৰ অপকাৰী কিন্তু বা তুমি খাবা হোটেল এখনত গৈ ভাত খালা বা তুমি অ হোটেল এখনত গৈ কিবা খালা, ত তেওঁলোকে তেওঁলোকে কিমান খিনি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিছে সেইখিনি আমি নাজানোঁ। তেওঁলোকে, তেওঁলোকে ভাল, তেওঁলোক কে বা বস্তুটো আমি, তেওঁলোকক বস্তুটো অ, খুজিছোঁ খাব খা খাবলৈ খুজি অৰ্ডাৰ কৰিছোঁ তেওঁলোকে আনি বস্তুত আমাক দিছে। কিন্তু তেওঁলোকে ব-বা তেওঁলোকে সেই বস্তু ব বাচন-বৰ্তন যিখিনি আমাক বাচনত খান এ খাদ্যবোৰ দিছে। সেই বাচনবোৰ কিমান পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে আ তোমাৰ ধুইছে বা হেৰি এ হেৰি কৰিছে, সেই সেইটো আমি দেখা নাপাওঁ। তুমি বহু বাতৰিত তুমি দেখা পাবা, বহুত তোমাৰ ৰেষ্টুৰেন্ট যিবোৰ তোমাৰ দামী দামী ৰেষ্টুৰেন্ট বা হোটেল আছে, এইবোৰত তুমি চাবা বহুত ধৰন কেতিয়াবা কেতিয়াবা তোমাৰ পঁইতাচোৰা ওলাই, কিবা ওলাই। যে তোমাৰ খাদ্যত কিবা ওলাইহি
একেবাৰে সচ - সঁচা কথা।
হয়। সেইবোৰ বাতৰি চাই পেলে মই মানে, অ - চি - চিন্তাত পৰো যে কেতিয়াবা হয় যে, তেওঁলোকে ইমান মান - ইমানতো ধ্যান নাৰাখে তেওঁলোকে খাদ্যৰ। সেই, চব একে নহয়। বাৰু, তোমাৰ তাতে বহুতো ভালো আছে বহুতো বেয়াও আছে যিহেতু। তোমাৰ হয়, কিছুমানে পৰিষ্কাৰ-পৰিচ্ছন্নতা বহুত ধৰণে বজাই ৰাখে, ভালকে বজাই ৰাখে। কিন্তু কিছুমানে পৰিষ্কাৰ-পৰিচ্ছন্ন ত একেবাৰে তোমাৰ ধ্যান নাৰা
হয়, ধ্যা তেওঁলোকে কেৱল, হয়। পইচাটোহে বিচাৰে।
সেই খাদ্য খালে কিন্তু আমাৰ - তোমাৰ শৰীৰত বিভিন্ন ধৰণৰ পকাৰ হ'ব পাৰে। তোমাৰ তোমাৰ যেনে তোমাৰ সেই - সেই ফুড পয়জনিং বুলি যোনটো কয়, বিষ হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে। এইবোৰ খাদ্য খালে মানে তোমাৰ হেৰি, সতেজ বস্তু নহয়। ত' সেইকাৰণে মই ভাবোঁ যে ঘৰৰ খাদ্যটোৱে ভাল আৰু।
ঠিক - ঠিক কৈছা দে একেবাৰে সঁচ সঁচা কথা কৈছা তুমি ময়ো তোমাৰ কথাৰ লগত মানে একমত আৰু। মানে অ - অ - খাদ্য বস্তু‌ টো কেৱল আমাৰ মানে পেট ভৰোৱাৰে বস্তু নহয় বাৰু দিয়াচোন, ‌ এই সংস্কৃতিৰো এটা অংশ। সেইবাবে আমি সদায় ভাল বস্তু খোৱাটো মানে আমাৰ‌ বাবে পকাৰী।
হয় দিয়া, ঠিকে কৈছা তুমি।
ঠিক আছে বাৰু আজিৰ অ' বিষয়টোৰ ওপৰত তোমাৰ লগত কথা পাতি মোৰ বহুতে ভাল লাগিল।
মোৰো মোৰো একেবাৰে ভাল লাগিল আমি প্ৰিয় খাদ্যৰ বিষয়ে যিহেতু পাতিলো।
হয়, হয় হয়। ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম, আজিলৈ ধন্যবাদ। হয়।